হয় শুনিছ নে?
অহ কি কৰিছা পিছে?
এ আছো দে এনেই বহি আছো তুমি
অ ময়ো আছো বা ঘৰতে আছো বাকী ভালনে খবৰ কি কৈছা?
শুনিছা?
হয় হয় শুনিছোঁ দিয়া।
হয় হয় তোমাৰ কোৱা খবৰ ঠিক ভালেনে?
অ ভালেই দিয়া খবৰ ভালে আছো অ কি কয় আজি এটা অয় হয় লৈ কথা পাতিব ওলাইছিলো মই তোমাৰ লগত
হয়
অহ হয় মই মানে যোৱাকালি তোমাৰ নামঘৰ গৈছিলো অ কি কয় আমাৰ ঘৰৰ ওচৰতে এটা নামঘৰ আছিলে হয় তাৰে মানে বিষয়ে অলপ এনেই আৰু তোমাৰ লগত আলোচনা কৰি বুলি ভাবিলোঁ
হয় হয় হয় বহুত ভাল বিষয় হয় আচলতে নামঘৰ নামঘৰ বুলি কলে এতিয়া আমাৰ অসমীয়া জাতীয় জীৱনৰ নামঘৰ আছে আমাৰ এক সম্পদ নামঘৰ হ'ল তাৰপিছত আপোনাৰ আহ সত্ৰ হৈ গ'ল নামঘৰ সত্ৰ ইত্যাদি এইবোৰ বস্তু আমাৰ অসমীয়া জাতীয় জীৱনৰ একো একোটা সম্পদ আমি বহুত বহুত বস্তু শিকিবলৈ পৰা নাই ঘৰৰ পৰা
হয় হয় ঠিক কৈছা হয় মানে কি তোমাৰ মই গৈছিলো হা তাৰপিছত তোমাৰ আজিকালি মানে খুব কমেই মানে নামঘৰ যোৱা যেন দেখিলো মানে ভাবিলো যে কি আমাৰ অসমীয়া মানুহে আমাৰ অসমীয়াৰ যিবোৰ সংস্কৃতি সেইবোৰ মানে পৰম্পৰা সেইবোৰ ধৰি ৰাখিব লাগে মানে তেওঁলোকে তথা মানে তেওঁলোক আহ নাই মানে খুব কম দেখা গৈছিলে তাকো আ আজ আজিৰ যুগৰ ল'ৰা ছোৱালীবোৰে আৰু।
হয় ঠিকে কৈছা তুমি আচলতে আধুনিক আধুনিকতাই মানে এইবোৰ বস্তু লাহে লাহে মানে তোমাৰ। শাস কৰি আছে বস্তুবোৰ কমাই কমাই দি আছে আজিকালি মানুহে নিজৰ ব্যক্তিগত জীৱনতে মানে ইমান বেছি। আহ ব্যস্তা হৈ আছে যে আধ্যয়াত্মিকতাৰ কাৰণে তেওঁলোকৰ মানে অলপো সময় নাই যিটো ভাবো যে। বহুত বেয়া আচলতে কিয়নো নামঘৰ কেৱল আধ্যয়াত্মিকতাৰ বা আমাৰ ভগৱানৰ লগত জড়িত। থকা আহ কেৱল মানে তেনেকুৱা কেন্দ্ৰই নহয় নামঘৰ হৈছে আমাৰ সাংস্কৃতিক জীৱনৰ। এক প্ৰাণ বুৰক যত নেকি আমি নিজৰ প্ৰথম শিকা লাভ কৰো আমি নিজৰ আচাৰ ব্যৱহাৰ আমি। মানুহৰ লগত কিদৰে মিলা প্ৰীতি থাকিব লাগে কিদৰে ভাতৃত্ববোধৰ ভাৱনাৰে থাকিব লাগে লগ। লগতে নামঘৰত বিভিন্ন ধৰণৰ আচাৰ ব্যৱহাৰৰ লগতে আমি আহ বিভিন্ন ধৰণৰ আমি নৈতিক। শিক্ষাও লাভ কৰো গতিকে মই ভাবো যে আধ্যাত্মিকতাৰ বাহিৰেও নামঘৰৰ ভূমিকা বহু ক্ষেত্ৰত। বহুতো মানে বেছি আছে গতিকে যি বৰ্তমানৰ আমাৰ মানুহখিনিয়ে। আধুনিকতাৰ কাৰণে যিখিনি সময়ত তেওঁলোকে উলিয়াব পৰা নাই আচলতে এইটো বস্তুতটো বহুত। বেছি বেয়া হৈ আছে।
হয় অ ঠিকে কৈছা বাৰু তুমি আৰু কি কয় তোমাৰ অ আগতে মানে। এতিয়া যিহেতু। আমি আমাৰ বিদ্যালয় নাছিলে আৰু আমাৰ পুৰণা মানুহখিনিৰ দিনত তেওঁলোকে। নামঘৰত বা এক একতা বান্ধি কেনে সকলোৱে বহি কিনে। আৰু কি কয় তোমালোকৰ হয় তোমালোকৰ ওচৰত আছে নে নামঘৰ।
হয়, হয়, হয় নামঘৰ আছে আমাৰ ইয়াতে আচলতে আমাৰ জিলাখনত তেনেকে বৰ বেছি নামঘৰ নহয়। নাই আচলতে আমাৰ জিলাখন তোমাৰ স্বচ অনুসূচিত পৰে ট্ৰাইবেল জিলা হয় তাতে। নামঘৰ বৰ বেছি তেনেকে নাই আৰু অসমীয়া মানুহ থকা আমাৰ আহ যিটো আমাৰ ঠাই। এই ঠাইডোখৰতে আছে নামঘৰ প্ৰায় দুটা নামঘৰ আছে আৰু অসম দূৰতকৈ তোমাৰ তেনেকে দুটা নামঘৰ আছে। আৰু আমাৰ ইয়াত নামঘৰৰ ধুনীয়া ধুনীয়া মানে একদম বহুত বেছি ডাঙৰ হয়। ইমানো ডাঙৰ নহয় কিন্তু তুলনামূলক ভাৱে মানে অ এই জিলাত ক'ব গ'লে আন আন নাম। ঘৰতকৈ আমাৰ ওচৰত থকা নামঘৰটো মানে ডাঙৰ হয়।
তাত চাগে তোমাৰ আহ উৎসৱ পাৰ্বনবোৰ হৈয়ে থাকে।
হয়, হয়, হয় থাকে তোমাৰ ৰাসৰ সময়ত ৰাস হয় তাৰপিছত বিভিন্ন ধৰণৰ ভাওনা ইত্যাদি হয় আৰু বিভিন্ন ধৰণ। তোমাৰ হয়ই মেল পতা হয় ৰাইজৰ মেল পতা হয় কাৰ বা বিপত হৈছে বা। কাৰোবাৰ সাহ্যাৰ সাহা্য কৰিবলৈ যদি কিবা দান বৰঙদি যদি আগবঢ়াবলৈ। বা আহ তোমাৰ তেনেকুৱা পদক্ষেপ যতিদি হাতত পোৱা হয় তেতিয়া ৰাইজৰ মেল পতা হয় তাত বিভিন্ন ধৰণৰ অনুষ্ঠান। তাত মানে পাতি থকা হয় তাত।
উ অ আচ্ছা। মানে মোৰ নামঘৰবোৰ বিপদৰ বন্ধুৱে হয় কৰবাত কবলৈ গ'লে।
হয়-হয়, নিশ্চয়-নিশ্চয়। তুমি নামঘৰৰ পৰা নিজৰ জীৱনত কি কি শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে? অকে।
উম। উ যিহেতুকে আমাৰ ঘৰৰ ওচৰতে আছে বাৰু এটা নামঘৰ। তাত আমি প্ৰায়ে গৈ থাকো। মানে কেতিয়াবা তোমাৰ ধৰি লোৱা নাম প্ৰসংগ থাকিলে আমাৰ মা মাও যায়, দেউতাও যায়। বা এনেকুৱা আৰু বা আমি কেতিয়াবা যেতিয়া আমাৰ নিজৰ ফালৰ পৰা কিবা শৰাই আগবঢ়োৱা হয় তেতিয়া যোৱা হয় আৰু তাত তোমাৰ আহ প্ৰথমে তোমাৰ এই যে আমাৰ আহ কি কয় তোমাৰ শংকৰদেৱ, মাধৱদেৱ তেওঁলোক তেওঁলোকৰ, হয়। হয়। তেওঁলোকৰ দ্বাৰাই এইবোৰ আহ মানে সৃষ্টি আৰু আৰু তাতে গৈ তোমাৰ উম একতা, ধৈৰ্য তাৰপিছত সহানুভূতি আহ এইবোৰ মানে তোমাৰ বিশেষকৈ তোমাৰ ধৈৰ্য্য আৰু আত্মবিশ্বাস।
হয়-হয়, ঠিকে কৈছা। আচলতে শংকৰদেৱ বুলি কোৱাৰ লগত আমাৰ যি গুৰুজনা গুৰুজনাৰ নাম আমি স সদায় মানে শ্ৰদ্ধা সহকাৰে লওঁ। তেওঁৰ নাম আমি সদায় সন্মান সহকাৰে লওঁ। গুৰুজনাৰ কাৰণে আমাৰ যি অসমীয়া সমাজখন আছে, অসমীয়া সমাজখন সকলোৱে জানে যে আমাৰ এই অসমীয়া সমাজ এক বৃহত্তৰ জাতি। ইয়াত বিচিত্ৰৰে আহ বিভিন্ন জাতি- জনগোষ্ঠীৰ এক মিশ্ৰ মিশ্ৰিত হৈ আছে। নাথ যোগী হওক বামুণ হওক, কলিতা হওক, কোচ হওক আহ তাৰ পৰা মৰাণ হওক হৰ্টো হওক না আন বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ আৰু এই বাৰে বৰণীয়া যি জাতি এই জাতিক এক কৰি ৰখাত আমাৰ গুৰুজনাৰ যি অৱদান, এই গুৰুজনাৰ অৱদানত আহ আমি সদায় শলাগ ল'ব লাগিব। আৰু সেই গুৰুজনৰ অৱদান আমি নামঘৰৰ ৰূপত দেখা পাওঁ, আমি সত্ৰৰ ৰূপত দেখা পাওঁ। সত্ৰ কেৱল সত্ৰ নহয় নামঘৰ কেৱল নামঘৰ নহয়। ই হৈছে আমাৰ এক একতাৰ প্ৰাণ। কেন্দ্ৰ চুৰ যত নেকি আমি সকলোৱে আমাৰ আহ দুখবোৰ আমাৰ বিপদবোৰ আলাপ আলোচনা কৰো লগতে আমি নিজৰ নৈতিক শিক্ষাবোৰ লাভ কৰো। নিজৰ বৌদ্ধিক, বৌদ্ধিক শিক্ষাবোৰ লাভ কৰো। নিজৰ ব্যৱহাৰিক জ্ঞান বোৰো আমি লাভ কৰো।
হয়-হয়, ঠিকে কৈছা। সেই আমাৰ হয়নে নামঘৰ নাথাকিলে যে আমাৰ কি হ'লহেঁতেন। ভাওঁনা, বৰগীত সকলোবোৰ সো সকলোবোৰ আমি হেৰাই পেলালোহেঁতেন।
হয়।
হয় আৰু গাঁৱৰ মানুহবোৰৰ একতা ভাঙিলেহেঁতেন। ইটোৱে সিটোক নামানিলেহেঁতেন। আৰু আমাৰ অসমীয়া যিটো আমাৰ গৌৰৱৰ ভাষা অসমীয়া ভাষাটো দুৰ্বল হলহেঁতেন।
দুৰ্বল হলে হয়। হয়, ঠিকে কৈছা তুমি। এতিয়াও এনেও দিনক দিনে আমাৰ যি অসমীয়া ভাষা এইটো অলপ আহ দিনক দিনে কমি কমি আহি আছে। আমাৰ আহ অত্যন্ত শোচনীয় অৱস্থাত অ আছে বুলি ক'লেও বেয়া নহয়। কিয়নো আমাৰ নিজৰ অসমীয়া ল'ৰা-ছোৱালী অসমীয়া ভাষা আহ কিছুমান কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে তেওঁলোকে ভালকে ক'ব নোৱাৰে। সেইটো আচলতে অত্যন্ত দুখৰ কথা কি মই ভাবোঁ যে এই ক্ষেত্ৰত নামঘৰ হওঁক বা বিভিন্ন ধৰণৰ সামাজিক মে মেল পাতি বিভিন্ন ধৰণৰ সজাগতামূলক আহ আমি এটা বাতাবৰণৰ সৃষ্টি কৰিব পাৰো। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে নামঘৰ এটা বহুমুখ মানে ভূমিকা ল'ব পাৰিব।
উম, ঠিক কৈছা বাৰু। আৰু কি কয়? সেই আৰু আমি, হয় কোৱাচোন।
কিয়নো নামঘৰটো নিজৰ জীৱনৰ এটা যি নতুন হ' সেই নতুন নতু নতুন নৱপ্ৰজন্ম আমাৰ যি আগৰ নৱপ্ৰ আগৰ যি প্ৰজন্ম আছিল তেওঁলোকৰ পৰাই শিকিবলৈ আহ লাগিব আৰু আগৰ প্ৰজন্ম য যিহেতু তেওঁলোকে নামঘৰ লগত কপথ জড়িত হৈ আছে। গতিকে মই ভাবো যে সেইকাৰণে ক'লো যে অসমীয়া ভাষাৰ ৰক্ষ ক্ষাৰ ক্ষেত্ৰতে হওঁক বা অসমীয়া জাতিৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতে হওঁক, অসমীয়া সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতে লগত নামঘৰৰ ভূমিকা সদায় মানে সেইটো লেখত লবলগীয়া।
হয় আৰু এয়াটো আমাৰ দায়িত্ব হ'ব ন নতুন প্ৰজন্মখিনিৰ মানে পুৰণা প্ৰজন্মখিনিৰ যি মানে সুত ধৰি আহি কিনে আমি আগৰ নতুন প্ৰজন্মক মানে শিকাব লাগিব, যে এইবোৰ বহুত মানে প্ৰয়োজন আৰু যি যাতে আমাৰ অসমীয়া ভাষাটো হেৰুৱাই নাযায়। বা সকলোৰে মিলা প্ৰীতি যাতে কমি নাযায়। বা একতা বৃদ্ধি হয়।সেই কাৰণে আমি সকলোৱে মানে নাম প্ৰসংগ কীৰ্তন আদি কৰিব লাগে ।যি গতিকে আমাক বৰ্জনাই কৰি আহিছে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে
হয়-হয়, ঠিকে কৈছা। তুমি নামঘৰত আজিলৈকে কি কি ভাওনা দেখা পাইছা?
উম নামঘৰত তোমাৰ অ তোমাৰ এই কি কয় আমাৰ আগৰ যিবিলাক ৰামায়ণ মহাভাৰত আছিলে। তাৰে তোমাৰ ৰুক্মিণী হৰণৰ নাট ল'ৰা ছোৱালীবোৰক অভিনয় কৰিবলৈ শিকায়। তাত তেওঁলোকে ধুনীয়াকে প্ৰতিভা কৰে। আৰু তোমাৰ অহ সত্ৰীয় নৃত্য দেখা পাইছো। তাৰপিছত গায়ন বায়নো এইবোৰ আদি দেখিছোঁ। আচলতে আমাৰ ওচৰতে যে সেইকাৰণে
হয় হয় ঠিকে কৈছা তুমি। মই নামঘৰত আজিলৈকে আচলতে ভাওনাৰ আহ তুমি ক'ব গলে মোৰ আটাইতকৈ প্ৰিয় ভাওনা হৈছে তোমাৰ কালীয়া দমন। যিদাৰে প্ৰভু শ্ৰীকৃষ্ণই কালিয়া নাগৰ যি অহংকাৰ কালিয়া নামৰ কালিয়ানাগৰ যি অহংকাৰ সংগক পটন কৰিছিল ।যি, আহ খঙৰ যি পতন ঘটাইছিল সেই সঁচাই আমি শ্ৰীকৃষ্ণৰ পৰা বহু আমি এইটো বস্তু শিকিব পাৰো যে সত্যৰ সদায় জয় হয়। অ লাগিলে, অ, অসত্য কিমানেই ডাঙৰ নহওক কিয় অসত্যই যিমানেই অহং কাৰ নকৰক কিয়।যিদৰে আহ প্ৰভু শ্ৰীকৃষ্ণই কালিয়া নামক কালিয়া নাগক দমন কৰিছিল ঠিক তেনেদৰে অসত্যও এদিন নহলে এদিন আহ কাৰোবাৰ হাতত দমন হ'বই। এইখিনি বহুত কষ্ট আমি নৈতিক কষ্ট আমি নিজৰ ভওনাৰ পৰা শিকিব পাৰো। ভাওনা হৈছে আমাৰ নামঘৰৰে সংস্কৃতি।
হয় হয়।
ঠিক আছে। তুমি কেইখনমান আহ নাটৰ ভিতৰত ক'ব গ'লে তোমাৰ আহ কালিয় দমন দেখা পাইছো, তাৰপিছত তোমাৰ আৰু নৰসিংহ, প্ৰহ্লাদৰ যি বাৰ্তালাপ হৈছিল যি তোমাৰ তেওঁলোকৰ যি চৰি ত্র সেই চৰিত্ৰ বোৰ দেখা পাইছিলো। ৰাসৰ সময়তো মই বৰ বহুত বেছিকে মই ৰাস চাই ভাল পাওঁ। বিশেষকে লৰা ৰাস সৰু। এইবোৰ চাই মই ভাল পাওঁ।
অ আৰু এইটো কথা তুমি গম পাইছা নে? আমাৰ যে সত্ৰীয়া নৃত্যটো।
হয়।
বৰ্তমান তোমাৰ ইউনেস্কোৰ ইউনেস্কোৰ আণ্ডাৰত তোমাৰ স্বীকৃতি পাইছে।
হয় -হয় -হয়, মই শুনিছিলো। মই তোমাৰ জি আই টেগ পাইছে বুলি মই শুনিছো ।আচলতে এইটো বহুতে মানে বহুত ডাঙৰ এটা আমাৰ উপলব্ধি আমাৰ অসমীয়া সমাজৰ কাৰণে। আহ বহুত ডাঙৰ এটা উপ লব্ধি যে আমাৰ সংস্কৃতিবোৰ এতিয়া লাহে লাহে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ ধৰিছে গতিকে মই ভাবোঁ যে আহ আমাৰ মানুহ মানুহখিনি আৰু কৰিবলাগীয়া বহুত বেছি আছে ইয়াত তেওঁলোকে নিজৰ আহ আহিব গতিকে নৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰে আৰু লগতে আহ তেওঁলোকৰ সমবৰ্ষৰ যি প্ৰজন্ম আছে তেওঁলোকৰ মাজতো সজাগতা সৃষ্টি কৰি তেওঁলোকে মানে সকলোৱে মিলিজুলি একলগে আগবাঢ়ি যাব লাগে যাতে আমাৰ যি সংস্কৃতি সেই সংস্কৃতি বিশ্ব দৰবাৰ আৰু প্ৰতিষ্ঠিত হয় ।তুমি কি কোৱা?
হয় মোৰো একেই তোমাৰ দৰে কথা মানে। আমাৰ এইটো মানে আমাৰে দায়িত্ব আৰু দিয়াচোন ।কি কয় যিহেতুকে আমি ভৱি ভৱিষ্যতৰ প্ৰজন্ম বুলি কোৱা হয়। ত' তেওঁলোকৰ, হয় -হয়, আমাৰ আমাৰ পিছৰ প্ৰজন্মৰ যিখিনি নীতি-নিয়ম নিয়ম বা পৰম্পৰা আছে। সেইখিনি আমি ধৰি দি কেনে আমি আমাৰ আহিবলগীয়া নতুন প্ৰজন্ম জন্মখিনিকবা ল বা আমি তেওঁলোকক অনুপ্ৰাণিত কৰিব লাগে আৰু আমি পাৰিলে যাব লাগে মানে। যেতিয়াই পাৰো তেতিয়াই যেতিয়াই সুবিধা মিলে তেতিয়াই যাব লাগে মানে নাম নামঘৰ প্ৰসংগত ইত্যাদি আৰু।
হয় ঠিকে কৈছা তুমি, কেইখনমান নামঘৰৰ নাম ক'ব পাৰিবানে প্ৰাতেক নামঘৰ আমাৰ অসমৰ?
উ হয়, প্ৰথমতে হৈছে আমাৰ ওচৰতে থকা নামঘৰটো তোমাৰ এইটো কি কয় ৰাপাইত। উ
হয় যিকোনো নামঘৰ তুমি নাম কোৱা তুমি আজিলৈকে ক'ত ক'ত মানে এনে বৰদোৱা গৈ পাইছ নে বৰদোৱা ধানৰ কথাও ক'ব পাৰা তুমি অকৌ
মই তোমাৰ বৰদোৱা থানত গৈ পোৱা নাই বাৰু এতিয়ালৈকে।
হয় হয় তুমি যাবা নিশ্চয় চাবা আৰু আহ বাকী ঠিকে আছে তুমিও বহুখিনি কথা জানা তুমি নামঘৰৰ বিষয়ে আৰু নামঘৰৰ যি অৱতাৰ তোমাক বহুতখিনি কথা মই শিকিব পাৰিলো আজি। আৰু আশা কৰিছো মোৰ, মোৰ পৰাও কিবা শিকিব পাৰিছা তুমি।
হয় হয় ঠিক আছে দিয়া।
অফ